হেল্ল।
শুনা পাইছা?
তোমাৰ মাতটো অলপ ৰখি ৰখি আহিছে। ৰখি ৰখি আহিছে মাতটো।
অলপ অলপ আহিছে এতিয়া, কি কৰিছা?
হেল্ল' আহা নাই মাততো। অ আহিছে কি কৰিছা হয়, অ শুনিছো শুনিছো।
হেল্ল' শুনিছানে?
অ শুনিছোঁ।
কি কৰিআছা?
মই এনেই আছো। তুমি কি কৰিছা হয়?
ময়ো এনে আছো বাকী কোৱা খবৰ পাতি কেনে?
খবৰ পাতি ভালে আছোঁ এনেই।
অ তাকেই মোৰো ভালে ৰবা। বাকী বতৰ কেনেকুৱা তোমালোকৰ তাত?
এইফালে বৰষুণ দি আছে আমাৰ ফালে। চাৰি তিন দিন মান হল বৰষুণে দি আছে নন ষ্টপ অশান্তি হয় গৈছে। গোটেই বৰষুণত গেলা বতৰ সেইবোৰ।
অ এতিয়াও বৰষুণ দি আছে আমাৰ ইয়াতো এতিয়া এতিয়াও বৰষুণ দি আছে। ওলাই যাব পৰা নাই ক'তো। এই সন্ধিয়া দি দিছে এই চাৰে চাৰিটাৰ পৰা এতিয়ালৈ দিয়ে আছে ৰখিব আৰু নাম নাই এতিয়া আৰু ওলাই গলে আৰু কি বানপানী খচিব লাগিব।
হয় হয়।
বানপানীতো হৈছেই চাগে আমি মানুহবোৰৰ কাৰণে জাবৰ জোঁথৰ কাৰণে।
যতে পাই তাতে পেলাব ড্ৰেইনৰ পানী বন্ধ কৰিব সেনেকেই জমা হয়।
তাকে আ-আ-আমি মানুহ বোৰে মানে দুখবোৰ টানি আনো আমি মানুহে বিপদত পৰো।
উম উম হয় হয় তাৰপিছত চৰকাৰক দুখ দিয়ে।
চৰকাৰক দুখ দিয়ে চৰকাৰে এইটো কৰা নাই, এইটো কৰা নাই, চৰকাৰ ভাল নহয় নকৰে যেন এনেকুৱা টাইপ দুখ দিয়ে বাকী বাকী আজি দিনটো কি কি কৰিলা ক'ত ক'ত গ'লা?
আজিৰ দিন আজিৰ দিনটো মানে ৰাতিপুৱা শুই উঠি কিনে মোবাইলে ধৰিলোঁ আৰু গা চা ধুই মেলি তাৰপিছত। তাত ভাত চাত খালো ৰুটি কৰিলো কৰিলো মেগী খাইছিলো অ শুই উঠি মোবাইলে ধৰা হয় ন
অ অ মোৰো মোৰো আৰু বিচনাতে থাকে ন মোবাইলটো বিচনাত একেবাৰে মানে একেবাৰে গাৰুৰ কাষতে থাকে মই মইতো গাৰুৰ কাষতে ৰাখি দিওঁ।
উম হয় হয় মানে ৰাতিয়ে চাৰ্জ লগাই থৈ দিওঁ লাগিলেহে।
উম লাগিবই মানে চাৰ্জত নলগাও চাৰ্জ থাকে বাৰু তেনেকুৱাই।
চাই মেলি থওঁ যে চাৰ্জ খতম হৈ যায় আকৌ চাৰ্জ লগাই থৈ দিওঁ।
অ ৰাতিপুৱা উঠি টি টিপিব লাগিব যে।
উম হয় হয়
সেইটো কাৰণে।
উম মোবাইলটো নহ'লে মানে আজি-কালি কি কৰিম সেনেকুৱা হৈ যায়।
উম মোবাইল অবিহনে একোৱে একোৱে কামেই নহয় আজি-কাল আজি-কালি তুমি এ ঘৰৰ কাম কৰিলেওতো মই মোবাইলত গান শুনি শুনি
উম হয় মানে মোবাইলতো নাথাকিলে একো কৰিবই নোৱাৰো নিচিনা হৈ গৈছে আজি-কালি
অ অ ঘৰত বাচন গান শুনি লও তেনেকুৱা টাইপৰ
উম আগৰ দিনতে ভাল আছিলে মোবাইল নাছিলে ধুনীয়াকে আছিলো।
হয় হয় তেনেকুৱাই।
উম
আগৰ দিনত যথেষ্ট ভাল আছিল চাহ খালো ৰবা। চা নিমকি বিস্কুট তেনেকুৱা খালো তুমি খালানে
উম খালো খালো।
হয় আগৰ দিনত মানে কেনেকুৱা আছিল তোমাৰ আগৰ দিনত চোৱা আগৰ দিনত মোবাইল নাছিল মোবাইলৰ সলনি আমি এ কিতাপ পঢ়িছিলো বা খেলিব গৈছিলো স্কুল প্ৰথম ৰাতিপুৱা স্কুলৰ পৰা মানে টোপনিৰ পৰা উঠো উঠি কিনে স্কুল যা স্কুল পৰা আহি ভাত পানী খাওঁ। ভাত পানী খাওঁ অলপমান ৰেষ্ট লওঁ ৰেষ্ট লৈ কেনে অলপমান কিতাপ পঢ়ো বা টিভি চাওঁ তেতিয়াতো মোবাইল নাছিল ন আৰু আবেলি সমত কেতিয়াবা খেলিবও যাওঁ। পথাৰত হয় নে নাই এইটো জামানাতটো মোবাইল নাছিল মোবাইল আছিল মানে কিপেড মোবাইল আছিল টিপা টিপি ম'বাইল আ মই যোনটো যামানাৰ পৰা জন্ম হৈছো মানে এইটো এইটো জামানাত কিপেড মোবাইল আছিল
আগৰ দিনত হেনো হে কিপেড ফোনতে সবেই সেই সাপৰ গেমটো খেলিছিলে আজিকালি নহয় সেইবোৰ
হয় হয় হয় হয় হয় ময়ো খেলিছিলো যথেষ্ট খেলিছো এই খাপৰ গেমটো খেলিছিলো
নাই সেই স্কুলৰ পৰা আহি খেলিবলৈহে গৈছিলো মোবাইল চোবাইল নাছিলে এনেকে তাৰ পিছত ৰাতি আহি পঢ়িছিলো শুই গৈছিলো সেইয়াই আছিলে এতিয়াতো মোবাইল অহাৰ পিছত মোবাইলে এতিয়া সৰু ল'ৰা এটাকো মোবাইলে লাগিব কিবা খাওঁতেও মোবাইল চাই খাব নহ'লে ভাতে নাখায় আজিকালি সৰু ল'ৰাবিলাক
হয় হয় ঠিকে কৈছে খাওঁতেও মোবাইল চাব বহাতেও মোবাইল চাব উঠাতেও মোবাইল চাব টোপনিৰ পৰা উঠিলে মানে মবাইলটো লাগেই মানে
উ সৰু লোৱাও মানে
কিছুমান কিছু কিছুমানতটো এনেকে কিছুমান টো এনেকে আছে বিছনাতে থাকি কেনে মোবাইল চাই
উম হয় হয়
হয়নে
উম হয় সেতে লাগে খানা নাখাব কিন্তু মোবাইলটো চ চায়ে থাকিব সেনেকুৱা এডিকটেত হৈছ
খানা নাখাব ম মোবাইলতটো দিলেহে খানা খাম নহলে নাখাওঁ
উম
কে কি কি কিছুমান বাচ্ছাটো তেনেকুৱাই আছে মোবাইলতো দিলেহে খাম নহলে নাখাও
উম হয়
তেনেকুৱাই এই আগৰ দিনৰে দিন বহুত ভাল আছিল ম ম মোবাইল না আছিল বিনডাছ খেলিছিল মানে দৌৰি দৌৰি ভাত খাইছিল
উ হয় হয়
স স সৰু বাচ্ছাবোৰ যে দৌৰি দৌৰি ভাত খাইছিল যে এ এ এক গৰ খাই এক গৰ খাই আহে তাৰপিছত আৰু দৌৰিব যায় তাৰপিছত আৰু দ্বিতীয় গৰ টো খায়
উম হয় হয় এতিয়া লৰাই এতিয়া মানে যোনখিনি আহিছে সে ল'ৰা ছোৱালী সিহঁতে সেতৰ মানে স্বাস্থ্য বোৰ ইমান ভাল নহয় তো আমাৰ নিচিনা আমাৰ আগৰ দিন শেষ উম
নহয় তেওঁলোকে এতিয়া এতিয়া অলপ হলেওটো কাৰ চিপছ খাব চকলেট খাব ফাষ্ট ফুড জাতীয় বস্তু টো খাব, ম'ম খাব, চাওমিন খাব, ৰে ৰং খাব তেনেকুৱা মানে খাই থাকে। ত স্বাস্থ্য ষ্টকত ভাল থাকে এইবিলাক বস্তু খালে বেছি খালে
উ হয় হয় স্বাস্থ্য ক'তনো থাকিব সেনেকে সদায় ফাষ্ট ফুটে খাই থাকিব তেন কে পুৰণা তেলতে বনাই সেইবোৰ খানা খিনি কে থৈ দিয়ে কিছুমানতো নেধাকে এনেকেই ধূলি বালি পৰি যায় সেইবোৰকে খুৱাই যায়
কিছ কিছুমানতো নাথাকেই ডাইৰেক্ট অপেন অপেন ৰাখি দিছ কিছুমান
মই নিজেই দেখিছোঁ যে বহুতখিনি ফাষ্ট ফুডে এই কবিয়ে হওক গাজৰে হওক, এনে এবাৰ পানীত ভুজাব হৈ গ'ল। ভালকে নুধোৱে এনেকেই কাটি দিব কিছুমানেতো নুধোৱে, সেনেকেই কাটি কিনে খুৱাই দিব।
অ' অ' অ', এই, ৰাস্তাৰ দোকান বোৰত কৰে তেনেকোৱা। ৰাস্তাৰ কাষৰ দোকানবোৰ।
এনেকে খালে পেট চেট বিষাব, তাৰপিছত নিজৰে বেমাৰ হ'ব আৰু।
পেটৰ গণ্ডগোল হ'ব ন এইবিলাক খালে তেল বহুত দে ত তেওঁলোকে তেল বহুত ইউজ কৰেটো, নৰ্মেল আমি ঘৰত চাওমিন এক পেকেট বনোৱাতে যিমান তেল ইউজ নকৰো, তেওঁলোকে ডাবল তেল ইউজ কৰে তাৰে।
উম হয়, তাকো বহুত দিনৰ হয় সেনেকেই মিলাই মিলি ইউজ কৰি থাকে আৰু।
অ' অ' মিলা মিলিকে ইউজ কৰে হয়। মানে বহুত দিনৰ তেল, আজি তেলতটো কালি ইউজ কৰিব। কালি তেলটো পৰষি ইউজ কৰিব এনেকুৱা। মানে এটো, টিং টিঙত আনে ন তেলটো, মানে এক পেকেট দু দুই পেকেট নেকি। কেনে নহয় আমাৰ দৰে ঘৰৰ দৰে, তি এক টিন দুই তিন ট কিনি আনে একেলগে।
উম।
তেনেকুৱা এক টিনটো একেলগে নাল নালাগে ন এক টিন টো মানে আধা তেল লাগিল আজি, তাৰপিছত কালি আধা এনেকুৱা মানে বাঁহী তেল ইউজ কৰে বাঁহী তেল।
উম হয় হয়, আমি আমাৰ টাইমৰ সময়ত আমি হেৰি খাইছিলোঁ এই ম তৰ ঘুগুনিয়ে হওক, বা তাৰপিছত পকৰি খাইছিলো সেইবোৰে খাই আছিলোঁ। আগতে এনেকুৱা ফাষ্ট ফুড নাছিলে তো, আজিকালি যিমান হৈছে।
নাছিল নাছিল আগতে ক'ত আছিল ফাষ্ট ফুড।
এইডোখৰত গ'লা দ এশ মিটাৰ মানৰ আগত আৰু এখন ফাষ্ট ফুড আকৌ আগৰ পঞ্চাশ মিটাৰ মানত তাও এখন ফাষ্টফুড সেনেকুৱা মানে, আগতে এনেকুৱা নাছিলেতো।
অ', আ আগৰ দিনত বহুত দূৰে দূৰে আছিল।
আৰু আগৰ দিনত থাকিলে, আগৰ দিনৰ মানে গাঁ মানুহে এইবোৰ বস্তু বনাইছিল হয় নে আৰু পইচাটো কম।
উম, আগতে দহ টকাতে বহুত খিনি ত্ৰিশটামান পকৰি উঠি গৈছিলে।
টকা, বিশ টকাৰ পকৰিটো আগতে পাঁচ টকাতে পাইছিল। শুনিছানে?